আহ কি খবৰ চি
ভালনে তোমাৰ আছো দিয়া ভালেছ জিমটো অহা নাই তুমি এ গৈ আছো ত জিম গৈ আছো জিম কেতিয়াাত আহিবা ত কেতিয়া আহিবা তুমি আকৌ
দিনতটো মই যাম ৰ'ব
যাম ৰবা এই মোৰ ভৰিখনৰ ইজ হৈছিল যে সেইটো ভাল পাইছো আৰু এ যাম আৰু লাহ অ যাব লাগে তুমি আহিবা আহিবা যাম যাম বাকী জিম চিম মাৰি আছা। মাৰটো আছো বাৰু তোমাৰ এইয়াৰ হেমন্ত দাই পুৰা একদম সেয়া কৰাই আছে আৰু প্ৰগ্ৰেছিভ অভাৰলড কৰাই আছে তোমাৰ
অ ইমান ৱট বাঢ়াই অ বডি ৱট।
ঢিছিলে আাজিছিলে তোমাৰ আগতে তোমাৰ ম ফাস্ট যেতিয়া সোমাইছিলো তেতিয়া তোমাৰ ফিফটি ফিফটি ফিফটি ওৱান মান আছিলে। এতিয়া তোমাৰ হৈছে। তোমাৰ, চিস্কতি চেভেন চিস্কতি এইট এনে কোৱা, লাস্ট টাইম ই এম আই কৰাওতে তোমাৰ চিস্কতি চেভেন আছিলে। পিল বাকী ইএমআই চেভেন টি মানতে টাৰগেত চেভেন টি টাৰগেত মই মোৰ ই এম আই হিচাপত তোমাৰ সেয়া মেইনটেন্যান্স কৰাতো চিস্কটি চেভেন টি আছে। এতিয়া ছিক্সটি ছেভেন এতিয়া তাতে মোৰ ফেটৰো ৱেট থাকে ৱাটাৰ ৱটো থাকে। পি চব থে মানে মাৰ্চত ্ গোটেই মাছৰৰ ভাল লাগে আৰু থিক আছে মাছ হব লাগে, মানে তুমি ধৰা বহুতে ধৰা ছিক্স। বহুত ভাল বডি বনাই দিয়ে সিহতৰ মাছাল থাকে ন বহুত সেইকাৰণে, মাচালৰ-মাচালৰ কাৰণে হয় অ' আৰু এতিয়া খীণ মানুহ তোমাৰ এতিয়া যদি ছিক্সটি ছেভেন এনেকে কৰি লয় তোমাৰ গো তে যদি ছিক্সটি ছেভেন ফেটছ থাকে আৰু তোমাৰ মাচল অলপ থাকে ৱাটাৰ বেড থাকে তেতিয়া মানে কিনি টাইপে লাগিব আৰু। নহলে বেছি ফেট মোকে যেনেকে তোমাক ছিক্সটি থ্ৰী স্কিনি টাইপ এ অলাগে। অ', তোমাক ছিক্সটি থ্রি তাত গৈছিলা ন? অ', গম পোৱা নাযায়। কিন্তু ন বস্তুবিলাক ছিক্সটি থ্রি বুলি গম পোৱা নাযায়, উম, ক্ষীণ এ টাইপে লাগে এইটো মাচাল মাচ বেছি নাই। উম, মাচাল মাচ খ হ কষ্ট তোমাৰ প্ৰ'টিন ল'ব লাগে আৰু প্ৰ'টিন এতিয়া যিহেতু ষ্টুডেণ্ট এতিয়া প্ৰটিন পাউদাৰটোতো ল'বতো নোৱাৰো। আৰু ডেইলি প্ৰটিন আৰু ডেইলি প্ৰটিন ল'ম যে সেইটোৰ কাৰণে আৰু ক'ত আৰু ইমান সুধি থাকিম পইচা আৰু।
অ', সেইতোৱেই তু।
তকেটো বহুত মানে দামো নহয়, এটা প্ৰটিন পাউদাৰত কিমান হয়, তিনি হাজাৰ মান পৰি যায়। ভাল চাই ললেও, সেইয়ে আৰু বাকী, গৰম কেনেকুৱা? গৰম গৰম এক্সট্ৰিম ৰাতি শুব নোৱাৰো জানা। ৰাতিপুৱা তোমাৰ ছিক্স থাৰ্টি মানত মই টোপনি মাৰো ক'ব গ'লে। অ', মোৰো তোমাৰ ৰাতিপুৱা হেৰি হৈ যায় পোহৰ হৈ যায় শৰাই মাথা ষ্টাৰ্ট কৰি দিয়ে তাৰপিছত টোপনি হয়। উম ', এই বিল্ডিং প্ৰব্লেমটো তোমাৰ, এটা চাইড হলে ভিজি জাই। অ', অ। গৰম বহুত আৰু তোমা হি টোৱে বাঢ়িব বাকী আছে, এতিয়া ষ্টাৰ্ট হৈছে হে মা
অ', অ ', আছে।
দিমততো বেয়া বে- ব অৱস্থা হৈছে অ', ৰে আমাৰ এচি চেচি নাই ন তো প্ৰব্লেম হয় আৰু ছাৰক কেইদিন মান আগতে এ ছাৰ্থকেনে যি চানে ক'লে এ চি লগাবৰ কাৰণে? ছাৰে কয় আৰু কি বুলি কই নাই খামি খাব লাগে খাবলে ভাল বোলে। কিবা এইচিন নলগালেও হয় একজেষ্ট ফেন কেইখনমান লগাই দিলে হৈ যায় আৰু বহুত গৰম।
মানে চুৱেটিংটো তোমাৰ বহুতে কৈ আৰু মানে ৱেইট লছত ভাল বুলি।
উম ', এইটো ৱেট লচট ভাল হব ন কিন্তূ তোমাৰ মানে বডী তোমাৰ বেছি অভাৰ ৱেট হোৱাও ৰিস্ক -ৰিস্ক থাকে মাথা চাথা ঘুৰাই যোৱা যায় উম ', সেইটো হয়। টেম্পচাৰটো নৰ্মেল থাকে লাগে আৰু মানে--যিমান নৰ্মেল থাকিব লাগে একজেষ্টমেন থাকি থাকিলে যে তোমাৰ ভিতৰ যোনটো গৰমটো সেইটো ফ্ল' হৈ থাকে ন। অ ', বাহিৰত। যাব। গোটেই ভিতৰ গৰম খিনি টানি লৈ যায় মানে উম ষ্টেন ফেন দুখন মান আনিছিলে জিমত। এখন ফেনটোৱে এটাত টুপি পিন্ধি কেনে যে আহে যে। কি নামটো পাহৰিলোঁ আমি তাক এ সি ৰিভাৰ্চ পেক দেলাই মাৰুত তে ', তাৰ হাতটো লাগি গ'ল ফেন ফেনটোহে ভাঙি গ'ল এইপিনে ফেনটো ভাঙি গ'ল অ', মানে বহুত মানে সেয়া আছিলে মানে লাইট ৱেইট ফেন আছিলে আৰু মানে মানে হাতটো লাগোতে ভাঙি থাকিলে। মানে হেৰি এয়া আছিলে মানে প্লাষ্টিকৰ ফেন আছিল নেকি অ সেনেকুৱা কব পাৰা। আৰু মানে বহুত কমজোৰৰ হ'য়। বাকী হেৰি কৰিছা কি কয় ৱকআউট, ৱকআউট কৰাই আছে ৱকৰ্আউট কৰাই আছে নতুন কাৰ্ড দিছে। তে ন নতুন কাড টো অলপ মানে ডিফিকাল্ট লাগিছে তোমাৰ। তোমাৰ তো লেগত তোমাৰ এতিয়া নৰ্মেল স্কড টো আছে এতিয়া তাৰপিছত এটা বাল্গেৰিয়ান, বাল্গেৰিয়ানকৈ ৱৰ্ড টো প্ৰনা কৰিব পৰা নাই এইটো বাল্গেৰিয়ানা স্প্লিট স্কুৱাত কিবা তাতিছে ডিফিকাল্ট
মানে সেইটো নেকি তোমাৰ হেৰি এটা যে বাক্সা এটা দি দিয়ে তাৰে
তাৰে ওপৰত এটা ভৰি দি কেনে অ', অ', অ', লাঞ্জেছ টাইপৰ, লাঞ্জেন টাইপ। পোৰা মানে লাগে ফাৰ্ষ্ট দিনা ফোন কৰিছো হা ফাইভ-ফাইভ কেজি দি কেনেক কৰিব দিছে ইয়া ট্ৰেইনাৰে তোমাত লাইট ৱেইট আৰু। মানে সেইটো দি কাৰণে কৰিছো কৰাৰ পিছত মানে মোৰ এই ফ্ৰাইডে লৈ পেইন আছিলো একদম মানে পুৰা গ্লুচট হৈছে আৰু। মানে মেচিনতকে বেছি লাগে ন? অ', তাতে নৰ্মেলি তোমাৰ সেয়া হয় ন! বেলেঞ্চো বনাব লাগে। অ', পোৰা ৰৱ পাৱাৰ লাগে পুৰা। পুৰা সেয়া হয় আহ, চিংগল লেগৰ। তোমাৰ হেৰি কি কয় এয়া বাকী আপাৰ বডী কিবা নতুন দিছে? আপাৰ বডী আপাৰ বডি দিছে বাৰু, চে দিছে তোমাৰ আপাৰ বডি তোমাৰ আগতে লাষ্ট কাৰ্ডৰ ম ইনক্লাইন চে স আছিলে বেঞ্চ বেচ আছিলে, এতিয়া তোমাৰ আকৌ সেয়াটো দিলে ফ্লেটটো আকৌ দি দিলে।
ত অহ, ফ্লেগটো দিছে।
অঁ, ফ্লেটটো আকৌ ৰিটাৰ্ণ আহি গ'ল।
হয়
কেবল ক্ৰছ অ'ভাৰো আছে কিব কিবি আছে আৰু এইবিলাক।
কেবলভাৰ, কেবল ক্ৰচঅভাৰটো এইটো কি হেৰি চেষ্টত যে মাৰে যে দুটা কেবল লৈ কেনে
উম, মানে দুটা চাইডে লগাই ল'লা, লগাই কেনে তে মানে পুচ কৰিব লাগে নেকুৱা তোমাৰ হা কোৱা কোৱা কোৱা কোৱা। বাকী দাইটিচাই থৈ আছে ব দাট মানে চোৱা এতিয়া দাট মই এনেকুৱাওতো ফ'ল' কৰিব নোৱাৰো ন য ইনকাম হেনে বা নাই ত' সেইকাৰণে মই আৰু ঘৰত যি পাওঁ সেয়াকে আৰু খাওঁ আৰু
অঁ অ পি নট
পিনাট বাটাৰ চাচাৰ খায় আচা?, অ সেইখিনী সেইখিনী কৰো বাৰু পিনাটবাটাৰ সেইতটো এফৰ্ট কৰিব পাৰো ন সেইটো ল সিটো আগতে কি কয়, আগতে ব্ৰেত লৈছিলো ব্ৰেড লৈছিলো আগতে তাৰপিছত আৰু এই লাষ্ট টু মান মানৰ পৰা মই ব্ৰেক টো লোৱা অলপ বন্ধ কৰিছো মানে আমাৰ চাৰ্জনে ক'লে কি মানে ভাতটো যোনটো সেই তুমি প্ৰি বৰ্ত যদি খাই যোৱা বেছি এনাৰ্জি পোৱা ত মই মানে এক্সপেৰিমেন্ট কৰিলো আৰু ইট ৱৰ্কছ। ট্ৰাই কৰিলো, এতিয়া ভাততো মই প্ৰী-ৱৰ্কআউট পিছত সেইটো মানে লওঁ আৰু মই, কুইক এনাৰ্জি দিয়ে। অঁহ মামে, তোমাৰ হেৰী, দুপৰীয়া লাঞ্চ টো খাই দিয়া আৰু? দপৰীয়া লাঞ্চটো খাওঁ, তাৰপিছত যোৱাৰ আগত অলপ মানে একব কটামান ভাত খাই দিওঁ। যোৱাৰ আগত, মানে যোৱা আগত মান সাতটা বা। নাই-নাই একো নিদো মানে ভাত লৈ কেনে ডাইৰেক্ খাই দিওঁ আৰু মানে সেনেকুৱাই খাই দিওঁ মানে, ইমান আৰু কৰি থকা টাইম নাই আৰু মানে ইমান গৰমত কোনে আৰু পাকঘৰত সোমাই। এইটো সেইটো কৰ ঠব অ মানে, কি-কিমানান ভাত লোৱা এনে, ফিফটি গ্ৰাম মান? অহ' সেনেকুৱে কব পাৰা মানে এক বাতি আৰু অ সৰু বা। তেনেকুৱা। সেইটো মানে কাৰ্বোহাইড্ৰেট থাকে ন? সেইকাৰণে অহ কাৰ্বহাইড ডিট চেনাৰ্জী এতিয়া ন? এনেকুৱা ৰো। দিব্যাৰ্থ আজি যাব চাগৈ। আৰু
অ
তাৰ সেয়া দুই বছৰ সি কৰিলে যিম তাৰ এতিয়াহে ছিক্স নম্বৰ। মই ৱান ইয়েৰ কৰিলোঁ, এতিয়া মই ফিফথত আছোঁ। গেপ দি দিয়ে ন বহুত সেইটো কাৰণে। অ গেপ দিয়ে, তাৰ ৱেইট কিমান হৈ? বডী ৱেইট? আগতে তোমাৰ ছিক্সষ্টি চেভেন, ছিক্স চিষ্টী এইট এনেকৈ গৈছিলে তাৰপিছত আকৌ এই ড্ৰপ হৈ গ'লচোন, চীষ্টী ফাইভ, চীষ্টী ফ'ৰত যায়, ফ্লাকচুৱেট হৈ থাকে।
অ' সঁহ।
এই সেইবিলাক হি কিন্তু, তাৰ বডী ৱেইট বঢ়া-কমা হলেও মানুহ টো চেমে এহ থাকে দেখিছোঁ। অঃ যেনেকুৱাই, ডায়েট মে'ন নঃ? তোমাৰ এইটী পাৰ্চেণ্ট ডায়েট টুৱেন্টি পাৰ্চেণ্ট ৱৰ্কআউট নহ? হী ডায়েট টো ভালকে নলয়। সেইটোোৱে মানে, তোমাৰ মানে ত্ৰি চিষস্তি চেভেন হলেও যেনেকুৱা থাকে মানটো ছিক্সটি ত্ৰি ছিক্সটি ফৰ টো তেনেকুৱাই থাকে মানে দিফেৰেন্স টো গম নাপায়। উম সেইটোৱে সাৰ্থকো গৈ আছে সাৰ্থকো ভাল। লগৰি ফাচ ফাচ যেতিয়া যিমত জইন কৰিছিলে তাৰ ৱান থাৰটি কেজি আছে। লে অভাৰ ৱেট আছিলে। তাৰপিছত এতিয়া ভালকে। কিক বক্সিং চিক বক্সিং লৈ ললে ন তাৰ কাৰ্ডিঅও চাৰ্ডিঅ ঠিকছে কৰা। সেইটো কাৰণে তাৰ ৱেট। টো ড্ৰপ হৈ গ'ল আৰু ভালে ওৱেট দ্ৰপ কৰিছে কৰি হ কি ত এতিয়া তাৰ তোমাৰ হেৰি কিমান আছে? এতিয়া তাৰ তোমাৰ নাইনটি ছেভেনত আহিছে নাইনটি ছেভেন নাইনটি ছিক্স এনকুৱ কালি সি কৈ আছিলে উবেত টো জুখিব পাহৰি গলো। অ নাই। ডিফাইট মান হব লাগে এ। ঠিকে আছে ভালে ওৱেট ড্ৰপ কৰিছ ভালে কবি কষ্ট। কৰি আছে ন লৰাই কষ্ট কৰিলেটো সেয়াটো পাবই ফলটো পাবই দাইত আৰু কষ্ট টোবে মেইন আৰু উম পেডমিল চেডমিল থাকে ন ভাল লাগে।
তাকে আৰু দিয়া তেতিয়াহ'লে অ', কোৱা
মই কৈছো চুগাৰো এৰি দিছে সি
অ', অ', উ'ম অ', অ', দিয়া পিছত পাতিবা দিয়া।